হেল্ল' হেল্ল' শুনিছনে নাই
শুনিছো ক
কি কৰিছ?
এনেহে আছো তই
আছো আৰু এনেই
ঘৰলে আহিলি নে কি, চাহ খালো অ' ঘৰ আহিলি নেকি?
ঘৰলে আহিলো অ কালি গুচ কালি গুচি আহিলো।
অ' ক্লাছ নহয় নহয় এনেও
অ সেইটোয়ে নহয় বুলি কলে যে তাৰ পৰা এনেইনো কেলে থাকো বোলো নহয় হম হ'ব বুলি কৈছিলে মানে আমিত ভাবছিলো হ'ব বুলি মানে এনেইটো কেতিয়াওনো ক্লাছ নোহোৱাকৈ নাথাকে আমাৰ। তাৰপা এনেকে কেপটেইনক সুধিলো নহয় বুলি কলে কাৰণে গুচি আহিলো
অ অ বাকী ঘৰত ভাল নহয় চবৰে
ভালে বাৰু
ইমান নেটৱৰ্ক বেয়া, একো চাবও নোৱাৰি ফোনটো চাই থাকিব ইমানেই নেটৱৰ্ক নাপায় ঘৰখনত
অ সেইটো হয় বাৰু, একেবাৰে নাপায় নেটৱৰ্ক। আমাৰ ফালে ভাল বাওঁ নেটৱৰ্কটো। উম। হে মা হঁতৰ ভাল?
চাহ খালি নেকি? চাহ তাহ খালি নে কি? ভালে ভালে অ, চাহ খালি নে কি?
খালো খালো
অঁ অহ।
তাৰপৰা হেৰি এই তই আকৌ নাটক এখন কৰিছিলি নি বাৰু?
কেতিয়া বাওঁ?
এ হ'ল কেইদিনমান, এ এই দেৱদা দেৱদা যে।
অ অ অ অ তেহেত লগত সেই ড্ৰিম গাৰ্ল কৰিছিলো।
অহ।
এইখন আমাৰ ডিষ্ট্ৰিক ডিষ্ট্ৰিক ডিষ্ট্ৰিক লাইব্ৰেৰীত হৈছে। ছিলে যোৱাবাৰ আগষ্টত।
অহ। হেৰি মই মানে দেখি মানে ভাল লাগে মানে কাহিনীটো কেনেকুৱা মানে।
কাহিনীটো তোৰ এচ দি ভি টি কমিউনিটিৰ ওপৰত মানে
এইখনতো লিখিছিলে এই জোনমণি দত্ত, এই আমাৰ বৌয়ে লিখিছিলে এইখন। তাৰপিছত আমি যেতিয়া কৈছো না ত এখন মানে পৰিচালনা কৰিচিলে এইটো অসীম কুমাৰ শৰ্মাই। কিহৰ মাজে
গম পাইছো অহ অহ।
অগ তেওঁ পৰিচালনা কৰিছিলে যেনিবা, তাৰপিছত আমাৰ গোটেই জুলাই মাহত তে্ৰইশ হৈ পেলাই আগষ্টত হৈছিলে নাটকখন
অহ।
সন্মানেতো অই।
মানে ল'ৰা এটা সৰু পৰাই সিমানে হেৰি হয়, ছোৱালীৰ নিচিনা হয়
কিন্তু মানে সমাজ সমাজৰ, সমাজৰ কথা চিন্তা কৰি আৰু মানে মাক বাপেকৰ কথা চিন্তা কৰিহে মানে সি নিজকে লুকুৱাই ৰাখে।
তাৰ পিছত সেই কেৰেক্টাৰটো কৰিছিলে সেই দেৱতাই কৰিছিলে বাৰু সেই মেইন কেৰেক্টাৰটো তাৰপিছতে কুৰাজ টীম এটা আচিলে।
অহ অহ। তোৰ নেটৱৰ্ক নাই দেই ছোৱালী, শুনা
সম
শুনা, নেটৱৰ্কে পোৱা নাই হেনো, অ শুনিছো ক
এতিয়া শুনিছ, অহ তাহা হেৰি আইনা বুলি এটা কেৰেক্টাৰ আছিল। আইনা বুলি এটা কেৰেক্টাৰ আছিলে। তাৰপিছত সেইটো মানে তোৰ এ যোনটো মেইন কেৰেক্টাৰ মেইন কেৰেক্টাৰটো মানে এটা অপজিত কেৰেক্টাৰ তাৰ মানে তাৰ পিছত যোনটো মানে মেইন কেৰেক্টাৰ মইনা যোনটো কেৰেক্টাৰ মানে সি মানে অলপ দিন তেনেকে থাকে, তাৰপিছত তাৰ মানে এজন লগৰীয়া থাকে মৰমী বুলি, ঘৰৰ ওচৰ মানহে মানে, মানে যাৰ আগত মানে সি নিজৰ মানে হেৰিতটো প্ৰকাশ কৰিব পাৰে তাৰ পিছত, অলপ দিনৰ পিছত মানে সি অপাৰচন কৰি পাঁচ বছৰৰ পিছত মানে অপাৰচন কৰি ছোৱালীলৈ মানে ৰূপান্তৰিত হয়। আৰু মানে প্ৰথমতে মানে মাক বাপেকে এইটো কথা মানে মানি লোৱা নাছিল যদিও মানে লাষ্টত এই কথাটো মানে মানি ললে। মানে মাকে বাপেকক নিজেই বুজাই আৰু যে সি যদি মানে সুখী তেনেকেই, তেতিয়া হ'লে সি মানে তেনেকেই থাকক সেইটোৱেই বিচাৰো।
অহ'অহ'অহ'অহ।
আছিলে কাহিনীটো মানে ভাল আছিলে মানে সমাজলে এটা বাৰ্তা প্ৰেৰণ কৰে মানে, কাৰণ এতিয়া মানে এ এনেও দেখিবলৈ পোৱা যায় নহয় মানে আজিবি কমিউনিটি মানুহখিনি এ মানে মানে নাটক খনে মানে মানে সমাজত ভাল হেৰি প্ৰেৰণ কৰিছিলে মানে বাৰ্তা এটা প্ৰেৰণ কৰিছিলে।
অ তাকে দেখিছিলো মানে এনেকে বহুতে এনেকে ফেচবুক পোষ্টবিলাকত দিছিলে মানে মানে এই নাটকখন পা আহিব লগা কথা ঢেৰ আছে বুলি
উম আৰু মানে দেৱ দাৰ কেৰেক্টাৰটো ইমান ধুনীয়াকে কৰিছিলে মানে পাৰফেক্টলি কৰিছে আৰু কেৰেক্টাৰটো
অ অ সেইখন সেই আমাৰ কলেজটো কৰিছিলে। ডিম গাৰ্লছখন দেৱতাই আহিছিলে নেকি শিকাবলে
অঁ দেৱদা আহিছিলে অ
অঁ তাকে অ মই সুধোচোন বুলিহে তুতুমাইক দেখিছিলো মানে ফটো শ্বটু দেখিছিলো।
অঁ অঁ এইখন মানে হেৰি আৰু তোৰ মানে চব মানুহে চাব পাৰে একদম সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি তোৰ মানে একদম বুঢ়া মানুহলেকে কি?
উম উম
মানে চ সকলো মানুহে মানে চাব পৰা এখন নাটক আৰু
অ সেইটোৱে অ একুৱািলাক হলেও হৈ থাকিলে ভাল লাগে ন আমাৰ ডিসট্রিক্ট লাইব্রেৰীটো বহু হৈ থে এনেকুৱা নাট
অঁ আৰু মানে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো বন, অ সেইটোৱে আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰী মানে বনোৱা পা আমাৰ খনেই ফাৰ্ষ্ট নাটক নেকি, আমি ফাৰ্ষ্ট কৰিছো সেইখন মানে নাটক ফাৰ্ষ্ট কৰিছোঁ আও
অ লাইব্ৰেৰীত জ্বলি গৈছিলে নেকি ন মাজতে
অঁ অঁ বেয়া যে হৈ গৈছে তাৰপিছত বনোৱাৰ পিছত মানে সেই হেৰিটোত যোনটো মানে হ'ল সেইটোত আমাৰ নাটকখনেই ফাৰ্ষ্ট হৈছিলে মানে
অ অম
এ এতিয়াও মানে এ দেৱ দাহঁতৰ যোনখন স্কুল তাত বহুতো বহুত নাটক হৈয়ে থাকে আৰু তেহেঁতি এতিয়া কৰ্মশালাও দিছে।
অ দেখিছো হেৰি নাটকবিলাক হৈ থাকে ইয়া মই আমাৰ তাত বনমানিহঁতক গম পাও নহয় দেখি থাকো নহয় ষ্টেটাচবিলাকত
অ সেইবিলাকে, ধেৰ কৰি থাকে অঁ তেহতে পৰহি ইখিনি কেতিয়া লালুকতো পৰি গ'ল লালুকত খ নাটক কৰিছে এখন দেৱতা ভাগৰ এখন হিমাংসুদাৰ ভাগৰ দুই এখনেই ৰৈছে এখন ফাৰ্ষ্ট এখন থাৰ্ড আৰু বেচ এক্টৰটো তেহেতেৰ তাৰ পৰাই লৈ গ'ল মানে
অলপমান বেষ্ট টিমো হৈছে নেকি কিবা?
অঁ বেছ টিম হৈছে অঁ
উম আৰু মানে তেহেতৰ তাত গোটেই ল'ৰা ছোৱালীখিনি ভালেই হয় মানে একদম এক্সপাৰ্টেই হয় ন ক্ষেত্ৰত আমাৰ সেই মাজতে তাত প্ৰেক্টিচ হৈছিলে যে এই ডিম গাৰ্লৰ কাৰণে এতিয়া মানে প্ৰায়িন প্ৰায় খিনি ন
কাৰণ একাডেমীখন কোনে চ চলায়?
কোনে চলাই?
অ অ অ অকল দেৱদাই চ মানে বেলেগ এতিয়া ধৰি ল আৰু কি দুটামান আছিলে নেকি মই চি
আছে আছে অঁ আছে দেৱদাঁহত আছে তাহঁত বিৰাছাৰহঁত আছে
অঁ অ
আহ অ তাৰ পৰা হে এইটো যে মোৰ যে হেৰি - কৰিছিলো বাৰু।
অহ। অহ।
হেৰি এইটো কি বুলি কয়, এইবাৰ কৰিবি নাই কলেজ- কলেজত?
কলেজতে এইবাৰ কৰিম নে নকওঁ জানো! মানে কিবা কি কি হ'ল গোটেই এমাহ গা-বেয়া মোৰ ভাগ আৰু মানে আমাৰ পি জিত যাব নিদিয়ে যে। সেই তেনেকে অত-তত থাকোনতেই নেই
মই, মই আকৌ যোৱাবাৰ ভাল লাগে মোক আকৌ যোৱ বাৰৈ ভাল লাগে যদি এইবাৰ যদি বোলে কয় যে তই কৰ বুলি তেনে মই কৰিম মানে
অ'হ মই এইবোৰ - অ ভালে মই সেইদিনা বনমালীক ক'লো হে এইবাৰ মই নাথাকো নেকি ছাৰক দৰ্কাৰী কথাবোৰ বোলে, কৈ নাথাকিবা। তুমি নাথাকিলে কোন থাকিব? নাই এনেও কৰিবগে লাগিব মন যাবহ এনেও কৰিবলে
অভিয়াচলি যাব ভাই। এনেও মন যাব।
ভাল, ভাল নাটক এখন কৰিব দিম ৰবা
এই কলেজউইক পাবহিয়ে হ'ব। হ'ব। কেইদিনমানৰ পিছত।
সেই ক অ'
তাৰ আকৌ, আকৌ -আকৌ এটা কথা নাটকবিলাকত যদি মই বেছিকৈ লাগি থাকো আকৌ মই ছিংগল ইভেণ্টবিলাক কৰিবলে নোৱাও গম পাৱ নে নাই?
অ সেইটোও হয়। তোৰ আকৌ সেইকেইটা মাৰ খাই যায় ম। ই আকৌ চিংগল মেন নাথাকে একো নাই। নাথাকে কাৰণে মোৰ
এইবাৰতো হেৰিদি আহিছে। এতিয়াতো কত দেৱদৰ ক'ত তাইয়ে লৈ যাব ছাবি আকৌ। তাই পলি পলিটিকেল নাহিলে ন তাই।
তাৰ পলিটিকেল, তাই প্ৰায় খিনি প্ৰাইজ তাই লৈ যাব। নাটকতো বেছ এক্ট্ৰেছ হক। হেৰি হওক। তাই লৈ যাব। পলচাইন্স ৰ এইবাৰও ভাল হ'ব।
এইবাৰ ভল ল'ব এতিয়া দিখিছন নাই কেলে গুচি গ'ল বা তালৈ?
আৰু তেহেঁতি কাক মাতে জানো শিকাবলে
উম নাজানো দেই। নামাতে কিন্তু সিহঁতৰ স -অ' কিন্তু সেই সিহঁতৰ আকৌ হেৰি হয়। কিন্তু কি বুলি কয় যাক মাতিলেও মানে সিহঁতৰ নাটকখন ধুনীয়া হয় আও মানে বিলাক মানে ৰিকু দা হঁতি বহুত ধুনীয়া- ধুনীয়া নাটক কৰা, সি আগতে কৰি থাকা ন
অ'হ।
এ তই এবাৰ ইনিফেছ হবলে, তই এবাৰ নাটকত হেৰি কৰি দিবি। গম পাইছ নে নাই?
উম। এবাৰ হেৰি হেৰি ইউনিফেছ তটো যাবই।
হয়। অভিয়াচলি যাব তাই। আৰু তাইক নিবও লাগিব। এ তাই ভালো গায় বাও।
ভালো কৰে অ'। আৰু ছোৱালীজনী ফ্ৰী। চব লগতে মিলি যাব পায়ে।
অ কিন্তু অ'হ এতি
এৰি, দেউটা আছে। আছে। আছে।
উম। উম। উম। তই এবাৰ হা- হা
নাটক চাটকত তাৰ প্ৰব্লেম প্ৰব্লেম একো নহয়ে। দেৱতাৰ চিনাকি নহ দেৱতাৰ লগত ভাল।
উম দেৱ দাৰ গাৰ্লফ্ৰেণ্ড বুলি শুনিছিলো। এতিয়া। বৰ্তমান।
হা
দেৱদাৰ গাৰ্ল ফ্ৰেণ্ড বুলি শুনিছিলো এতিয়া বৰ্তমান।
কোনে কৈছিলে?
কৈছিলে। পাহৰিলো নহয় ৰহ মই পাহৰি গলো মানে নামবিলাক কোনে কৈছিলে জানো কেনে কৈ। কি কৈছে নাজানো পাহৰিলো।
মই মাজতে তেনেকোৱা বুলিয়ে ভাবিছিলো। কিন্তু কনফ্ৰম।
হেৰি কৰিবি তই। তই এইবাৰ যি হলো তই ইউনিভেষ্টত যাবি। মইতো মইতো যাম ভাই। মই আকৌ যাম মোকটো মোকটো আকৌ ইহতে লবই। মানে মোক কই থৈছে।
অহ। তাকে কিন্তু হেৰিয়ত নাটকত আমাৰ। সাই ব
কিন্তু হেৰি হয় বহুত।
অ ভৰিৰে নপঢ় নি।
নকও, নকও তই কৰিবি নি।
কৰিবও পাৰোঁ।
অহ আমি নকৰো।
উম। তাকে কৰিবও পাৰো। নাইবা নহয়তো আহকচোন বাৰু সময়টো।
কৃষ্ণ, তাই যাবগে জানো তাই দেখুন থাকিম বুলি কৈ আছিল। দেখোন তাই
তাই তাত নাথাকে নহ। তাই যাবগে নহ।
যাব চাগে সুধিব লাগিব তাইক। কিন্তু সেই কৰিশ্মাহাত থাকিব। কৰিশ্মা নীহাৰিকা লালুং সিহঁত থাকিব।
কিন্তু ছেভেন পইণ্ট ফাইভৰ ও থাকিব লাগিব নহয়। চি 'জি '। তাইৰ আকৌ বেগো আছে নহয়।
অহ,,, উম
সেইটোৱে।
তই আকৌ কেতিয়ালৈ যাবিগে। কেতিয়ালৈ যাবিগে।
আগষ্টতহে যাম অও। আগষ্টত যাম।
অহ, অহ, এ যাবগৈ লাগিব ইণ্টাৰ। বুজি পাইচে যে।